হেল্ল'।
অ'।
শুনিছানে? উম, উম, কি কৰিছা?
মই এয়া শোৱাপা উঠি এনেই দাঁত ব্ৰাছ কৰিব আহিছো। তুমি?
অ'। মই উঠিলো। আজিও উঠা অকমান সোনকালে পথাৰত বোকা দিব যেন।
অ'।
উঠি পেলাই, পেলাই দাঁত-চাত ঘহি চাহ-তাহ খালো। এতিয়া পথঠালৈ যাম মই অকমান দেৰিকে।
অ', বোকা দিব, বোকা দিবলৈ আৰম্ভ কৰিলে নি তোমালোকৰ?
উম, তাকে আজি ৰ'দ দিব লাগিছিলে বতৰটো তাকে ৰাতিপুৱা বৰষুণ অকমানহে দিলে।
তাকে ৰাতিপুৱা অকমান বতৰটো বেয়া কৰিলে বাৰু। বৰষুণ দিলেও ইমান বেয়া নাছিলে এই বোকা ৰুই থাকোতে মানে ৰ'দ ৰ'দত ৰুই থকাতকে অকণমান বৰষুণত
তাকে বেছিকে দি দিলে আকৌ ৰুব নোৱাৰে যেন।
অ', সেইটো হয় বাৰু বেছিকে দিলে ৰুবও নোৱাৰে।
উম তাকে হলেতেতিয়া বৰষুণ নাই দিয়া বতৰতো ঠাণ্ডা পেলাইছে, ভালেই হৈছে।
অ', এনেকে ঠাণ্ডা পৰি থাকিলেও তোমাৰ ঠিকে থাকিবাগে মাটি এনে ৰুবলে মাহঁতৰ মানে ইমান কষ্ট নহ'বগে ৰ'দত
নহবগে অ', উম, যাৰ ৰোৱনী মাতি আছে আহিছে গৈছে
অ', অ', ৰোৱনী মাতিছে ন'।
উম।
আজি মানে ব কি ভালেই আমাৰ ভালেই বাকী তোমালোকৰ মানে এতিয়া কিমান মান মাটি আজি বোকা দিছে?
আজি আমাৰ দুবিঘা দিছে। বাম চাইডৰ, দ'হলে দুবিঘা দিছে অ', বেছি নাই দিয়া। লাহে লাহে ৰুই থাকিব।
লাহে লাহে ৰুই থকাই ভাল সময় আছে, হয় নহয়।
সময় আছে। এতিয়া আজি গৰম বন্ধ আজি তোমাৰ জুলাই দুই তাৰিখ হৈছে হে।
তাকেহে গোটেই গোটেই মাহটো আছে, স গোটেই মাহটো তোমাৰ আৰু ধৰি লোৱা তোমাৰ মাটি ৰুই শেষ হৈ যাবগে। আমাৰ বা আমাৰ বাও গ্ৰুপ কৰা দিয়া নাই এতিয়ালৈকে আমাৰ এইেইটো চিষ্টেম কৰাই নাই আমাৰ হ'বহে বোকা।
উম।
তাৰপা ভাত পানী কিবা খালানে নে বনাইছেহে?
ভাত বনাবহে বনোৱা নাই পথাৰলৈও লৈ যাম মানে নিজেও খাই যাম অ'।
অ', একেবাৰে একেলগতে আৰু।
উম, একেলগতে হ'ব, ভাতকিটা খাই মই পথাৰলৈ ওলাই যাম লগতে লৈয়ো যাম।
অ'।
গাটো এতিয়া অকণমান দেৰিক ধুমগৈ আৰু, মাহঁত গ'ল। মাহঁত গ'ল, উ, ৰুই আছে মাটি। ভাগৱানী ভাগৱানীৰ ঘৰ ব আছে বনাইছে
অ', অ', বা আছে নহ তম
উম, বা আছে, বনাইছে।
উম
বাকী তোমাৰ ভালেই আৰু, বাকী পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা মোৰ মানে এতিয়া মোৰ মানে এতিয়া পঢ়া শুনা হেৰি হৈছে মই টুৱেলভ পাছ কৰি এতিয়া ফাৰ্ষ চেমাৰ ক্লাছ হ'লেই, মোৰ কলেজ খোলাই নাই। এক আগষ্ট মানৰ পৰা কলেজ খুলিব চাগে এতিয়াৰ পৰা দেখা যাব আৰু কি কি পঢ়া শুনা হয় আৰু এতিয়া, ভালকে পঢ়ি লাগিব, বি এ টো উ, বি এ টো একদম বেক নলগাকে ধুনীয়াকে পাছ কৰিব লাগিব পাছ কৰাৰ পিছত আকৌ তাৰপা পিছত কিবা কিবা লাইন আছে যদি এইবিলাক লাইনত পঢ়ি যাব লাগিব আকৌ লাইনত পঢ়ি পেলাই কিবা এটা কৰিবগে লাগিব। হয় হয়, আজি
কিবা এটা নহয় কিবা এটা কৰিতো খাব লাগিব। উম।
কিবা এটা কৰিবলে এতিয়া, অ', শুনি আছো। হেল্ল'? শুনিছা নে শুনিছানে?
হেল্ল'?
হেল্ল'?
শুনিছানে?
হেল্ল' মই শুনি আছো।
হেল্ল' হেল্ল'? ৰা হেল্ল'? শুনিছানে নাই? হেল্ল'? হেল্ল'? হেল্ল'?